হেল্ল'
অ', কোৱা।
কি কৰিছা?।
এয়া, কি কৰিবা কাপোৰ এযোৰ বনাই আছো, তুমি কি কৰিছা?।
মই, আছো। অকমান ৰেষ্ট।
অ', ভাত পানী খালা নে কি?।
ভাত নাই খোৱা, খামহে আৰু। মাহঁতক খাবলৈ দিছো এ, মোক গৰম লাগিছে মোৰ খাবলৈ মন যোৱা নাই। আৰু গাটোও ভাল নহয়।
গম পাইছো।
উ অশান্তি লাগে পেটটো কিবা ভাল লাগি থকা নাই জানানে।
খেলে?
জানো কেলে মানে মোৰ যোৱ কালিৰ পৰা পেটটো অকণ অশান্তি লাগি আছে।
অ।
সেইটো কাৰণে অকমান দিগদাৰ হৈছে।
অসুবিধা হবলগীয়া হৈ আছে চাগে।
তেনেকুৱাও হয় কিন্তু মানে সেইটো বুলি নহয় মানে অকণমান গেছ চেছৰ তেনেকুৱা কিবা প্ৰব্লেম হৈছে।
উম গম পাইছো।
বাকী তুমি খালা।
খালো খালো চাহ তাহ খালো বৰ ভাত খোৱা হোৱা নাই।
অ।
তও দেৰি আছে আৰু।
এ মানে কি জানা এই হেৰি পানীবোৰ যে বেয়া হলে চব বেয়া মানে ইয়াৰ পানীবোৰ ইমান বেয়া নহয়।
উম।
মানে সঁচাকে কৈছো মানে চুলি খৰি আৰু সেইটো কাৰণে বেমাৰ আজাৰ হয় পানী সদায় মানুহে ভাল খাব লাগে লাগে
সেইটোয়ে অ ইয়াত পানীবোৰ সঁচাকেই বহুত বেয়া।
উম ভাল পানীয়ে খাওঁ সেইটো বুলি কথা নহয় কিন্তু গা ধোৱা মেলা মানে তোমাৰ দেহাটোত আৰু কাপোৰৰ যি কালাৰ হৈ যায় মানুহে ভাবিব
ফিল্টাৰ ফিল তাৰ কৰি লবাচোন।
নহয় ইয়াতেতো ফিল্টাৰ হৈয়ে থাকে ন, হেৰি পানী
উম উম।
ফিল্টাৰ হৈ গলো কালাৰ কি চাবা।
উউম।
মানে মোৰ বহুত খং উঠে মানে এইবোৰ। পানীৰ লগত। পানী কণটোতো অকমান। এটলিষ্ট চব বেয়া হলেও, পানীটো ভাল হ'ব লাগে। সেইটো পিয়ৰ হ'ব লাগে, কাৰণ এতিয়া টাউন এৰিয়া বিলাকৰ মানুহৰ যে চবৰে, এতিয়া গুৱাহাটী হওক পা হক কম পানীৰ সমইচ নেকি মানুহৰ যে প্ৰধান সমস্যাটো হ'ল। পানীয়ে, সচা কথা ক'ব গ'লে, গাঁৱৰ জেগা বাদ দি। পেলাই মোৰ মতে সেইটোয়ে প্ৰথমত। তে সেই মানে ঠিক কৰি ল'ব লাগে। পানীয়েটো মেইন চোৱা। বৰষুণ এজাক দিলে একদম। পুৰা দগৰা বান। পানী হ'ব সেইটো এটা পানী সমস্যা। আকৌ তাতে। এ যেতিয়া মানে মানুহে খোৱা পানী বিচাৰে তেতিয়া হলে একদম ভাল পানী নাপায় লেতেৰা ফেতেলা পানী পায়।
সঁচাকে দেই, মানে গোটেইখন অশান্তি পানী।
আৰু চবেইটো কিনি খাব নোৱাৰে ন পানী। চবেই কিনি খাব নোৱাৰে নহয়। তোমাৰ এখন ঘৰত ধৰা পাঁচটা মানুহ। তুমি বিশ লিটাৰ বটল। এটা আনি আনি তোমাৰ কেইদিন যাব?
এই নেজাই। আৰু তোমাৰ উ কথাটো কৈছো খোৱাত। দিয়াৰ পৰা তোমাৰ।
ভাতত দিয়া লেকে, কাৰণ কিনা পানী খিনি ভাত তে পানীয়ে বনাব লাগিব আমাৰ খুৰাহঁতৰ ঘৰত, এটা পানী ব। টল ডেৰ দিন বা দুদিন যায়, খুব বেছিছে বেছি।
সেইটোৱেই পানীতো মানুহক লাগেও।
ধেমালি নিকি? কি পানী?
আৰু তুমি কি হয়, ‌ পানীবোৰ তুমি মানে গৰম দিন যেতিয়া পিছতকে পানী দৰকাৰো হয় অলপ। গৰম দিনকেইটা বিশেষ পানী কাৰণ কাপোৰ ধোওঁতে কিমান পানী দৰকাৰ হৈ যায়। গৰম দিন কেইটা দেখোন আমাৰ কাপোৰে কিমান ওলাই? ঠাণ্ডা দিন কেইটাত ধৰিলোৱা, খুচুং খেচাংকে ধৰি লোৱা ইমান ওলাই, কিন্তু গৰম দিন কেইটটা কাপোৰও মানুহৰ বহুত উলায় ছাবাচোন। চবৰে ঘৰে ঘৰে কাৰণ কাপোৰৰ উপৰি কাপোৰ তোমাৰ মানে দিনটোতে দেখোন তিনি চাৰিটা কাপোৰ সলোৱেই হয়।
উম।
এনেকুৱাত কাপোৰৰ পৰা মানে কিমান কাপোৰ ধোওঁতে পানী লাগে, তাৰপিছত নিজে খোৱাটো খোৱাই সফালে তোমাৰ বস্তু‌
আৰু কাপোৰ বোৰ কালাৰ সলনি হৈ যায় নহয়।
বিশেষকে বগা কাপোবোৰ বগা কাপোৰ বোৰ যে সঁচাকে কিয় হয় ৰংবুজা, উম।
উ গেঞ্জিবোৰৰ হক সহঁতৰ কিবা সুপি উ যে বগা বুলি বুলি ক'বলৈ ভয় লাগে। এই বেত বে বগা পাৰিবলৈ ভয় লাগে থাকাৰ পিছত নাপ
উম তুমি নোৱাৰা নহয় বগা পাৰিব যি তুহে ৰং ওলাব।
আৰু ল'ৰাবোৰো যি লেতেৰা তুমি পাৰি ৰাখা কেনেকে?
সেইটোয়ে।
পানীৰ সমস্যাটো বৰ ডাঙৰ সমস্যা দেই মোৰ চুলি সৰি তকলো হ'লোগে মই বুজিছা। পানীৰ কাৰণে
সৰে দেই মোৰো চুলি
কিন্তু সচা কথা ক'ব গলে ইয়াতহে বহুত সৰে। বেলেগ জেগাত পানী ইমান সমস্যা নাই দেই, মই গুৱাহাটীৰ কথা মই কব নাযাওঁ তাত বাৰু আছেই মানুহ ধেৰ থাকে। কিন্তু এনেই সচৰাচৰ বেলেগ জেগাত ইমান পানী প্ৰব্লেম নাই দেই।
মোৰ মায়ে মূৰ ধুবলৈ সেই আগতে ফিল্টাৰ কৰি দিয়ে এতিয়া ক'ত‌ তুমি ফিল্টাৰ কৰি তুমি মূৰ ধুবলৈ ৰৈ থাকিবা আৰু, তোমাৰ আকৌ এ
আমাৰ পুৰণা ঘৰত আমাৰ ভাইটিয়ে ফিল্টাৰ এটা বনাই থৈছে। এইটো ফিল্টাৰটোত আকৌ টিং এটা দি পেলাই মানে কি হ'ল আমাৰ কুঁৱাটোত এই বাহিৰৰ পানী সোমাই পেলাই ঘেগেলা হৈ যায় পানী মাজে সময়ে আগতে কুঁৱাটো ভাল এতিয়া ৰিংটো ৰিং বোৰ মানে অকণমান বেয়া হৈ গৈছে। জান বহুত বছৰ হ'ল এইটো তাৰপিছত আৰু সেইটো কাৰণে মানে কুঁৱাটো বেয়া হৈ গৈছে এতিয়া ৰিং বিলাক। আমাৰ সি আৰু পানী মানে খাব নোৱোৰে আৰু কি হয় আমাৰ কিনাৰৰ মানুহ ঘৰ যদি আমাৰ পানী মানে তেওঁলোকৰ মটৰৰ পানী একদম বহুত ভাল মানে।
উম উম।
কিন্তু আমি মানে আগতে তালৈ গ'লে মানে পানী বেয়া হ'লে মানে কেতিয়াবা ভাবো ইয়া তাৰ ঘৰ পৰা আনো বুলি আমাৰ ঘৰৰ পৰা মানে সিহঁতি আনে বা আমাৰ ঘৰ মানুহ খিনিয়ে যে পানী অকমান দিবাচোন। তোমালোকে ধৰিলে বাল্টিখন আনিবাচোন। সিহঁতি মানে ইমান ঠিকতা আছে কতা বুলি নহয় মানে বিল বেছি হ'ব কিবা টান পাই মানে মানে মুখৰ ভাষা কিবা বাহ মানে ভাত ভঙতি বোৰ মানে সলনি হৈ যায় এনেকুৱা পানীকণ দিব পাওঁতে তাৰপিছত মানে এনেকুৱা মানে সিহঁতি মটৰটো চলালেহে পানী দিব পোৱা মানে
অহ ওৱাই
আমাৰটো দিনটোত কেইবাৰ মটৰ চলে ঠিক নাই। সিহঁতৰ চলালে হে পানী দিব তেনেকুৱা মানে তাৰপিছত সেইটো কাৰণে লোকক খাটি খাটিৰ কৰি থকাৰ কাৰণে সেয়া অঙঠা চঙঠা দি বালি চালি দি সি হেৰি বনাই দিলে
উম
সেইটো মা অ হেৰিও আছিলে অঙঠা নহয় এইবোৰ কি আছিলে
অহ এহ অ অ গম পাইছোঁ কয়লা
অহ কয়লা অলপমান আছিলে সেয়া দি মেলি কঢ়লাখিনিত দি মেলি বালি চালি দি পেলাই কি হেৰি ফিল্টাৰ বনালে এতিয়া সেয়া ফিল্টাৰৰ পানীয়ে আমাৰ চবে খাই থাকে। মানে কি হয় সেইটো টিঙটো দিহে ফিল্টাৰ পানী কৰে নহয়
অ কিছুমানত যে পানীবোৰ ইমান গোন্ধাই খাবলৈ মই নেযায় গম পোৱা নে
অ সিহঁতে কি ক আমাৰ মায়ে মানে কি কৰে মানে তাত পনা ঘন গলে প্ৰথমতে সেই ফিল্টাৰটো কৰিলে নহয় কুঁৱাৰ পৰা পানী নি তাত দিলে সেইটো ফিল্টাৰ হ'ল ফিল্টাৰ আনি পেলাই তাৰপিছত গৰম কৰিলে গৰম কৰি তাৰপিছত পানীত আকৌ ঠাণ্ডা কৰি পেলাই মানে গৰম কৰি পেলাই থৈ দিম হেৰি এটাত তাৰ পছত ঠাণ্ডা হৈ যায় নহয় ঠাণ্ডা পানী খিনি আকৌ ফিল্টাৰ দি থৈ দিয়ে
উ সেইটোৱ সেইটেৱেই
ফিল্টাৰ দি থলে মানে সেই ফিল্টাৰ হৈ যাব মানে তাৰ পিছতহে আমাৰ খোৱা যায়
আমৰে মই এই আমাৰ গোন্ধ আৰু এই যে অকনমান মানে পানী আৰু খোৱা পানী গণ মানুহৰ ভালকে লাগে দেই মোৰ যে খোৱা পানী জধাং মধাং হলে মই অ মই লোক মানুহৰ ঘৰলৈ গ'লে কিছুমানৰ ঘৰত যে অকনমান গোন্ধাই পাইমছান মই খাব নোৱাৰো নহয় মই সেই বস্তুতটো অতিপাত অশান্ত প মানে পানী হওঁক আৰু এই বাচন বৰ্তন বোৰ যে কিছুমান ব লেতেৰাকৰাকে থয় সেই বস্তুতটো মানে একদম সহ্য় নহয় চাহ অকনো খাব নাই কিছুমানৰ ঘোবৰত যে কিবা কাপ বোৰ চাবা যোন কাপ চাব ইমান ৰঙচুৱা তলবোৰ একদম ৰং ধৰি থাকিব কেনেকে থাকে মানে একদম কিবা সেই বস্তুবোৰ যে মই একদম নোৱাৰ মানে মই নিজে স ঘৰতো সেই মায়ে হলেও এনেকুৱাকে ধুৱে মানে বস্তু একদম পুৰা চক কাৰণ মানে মই হ'লেও মোক সেই বস্তুটো মানে সেইকাৰণ লোকৰ ঘৰলৈ গলেও মই সেই বস্তুটো এটা বৰ দিগদাৰ পাওঁ
আমাৰ এই তেজপুৰত থাকে যে বৰ মাজে
অ অ
বৰমাই মানে সদায় এ মগটোৰ ভিতৰত এ গিলাচ এটা ভৰাই লয় মস্ত সেই গিলাছটো ত চাহ গুটি লৈ পেলাই চবকে দিয়ে সেই গিলাস টো যে কালাৰ টো দেখিলে বহুত ভাল পাব মানুহে এনেকুৱাই কলা মানে অ ব একে খাই থাকে আৰু বৰমাই মাংস চাংস বনালে কেতিয়াবা নিশিজে
ইছ
সুহঁত বেমা হৈ যায় এদিন খাই মেলি আৰু আৰু বমা ইমান নাজানে। মানে আমাৰ বৰটাই বনাই থাকে, আচলতে কি হ'ল আমাৰ বৰমা অকমান মানে বয়স হৈছে টো। সেইটো কাৰণে অকণ এইবিলাকত জনা শুনাত কম আছে মানে অকণমান।
গম পাইছোঁ অঁ।
মানে বয়স হৈছে বুলি বুলিও নহয়, বৰমা আগৰ পৰাই নবনাই কাৰণ বৰমাই চাকৰি কৰে ন। উম্। কিন্তু মানে নি কি যায় কেতিয়াবা কিছুমান বস্তু।
উম, সেইবোৰ হলে যে বৰ বিছনা লাগেদে।
আৰু নহয় বহুত লেতেৰা সেইটো কাম কৰি দিয়ে মানে, লেতেৰা বুলি নহয় গিলাচটো মানে ভালকে ধুব নোৱাৰে। তাৰ পিছত মই গৈ কেতিয়াবা চাফা কৰি মেলি ধুই দিওঁগে ধুনিয়াক
উম আৰু কি হয় জানানে মোৰ যে এই মা মাছ মাংস বোৰ যদি সেই তেজ চেজ লগাকে কিছুমানে যে বৰ লেতেৰাকে যে হেৰি কৰে আৰু কিছুমানে যে ভালকে বস্তুতো নোধুৱাকে
আৰু-আৰু মানে কি জানা নাই, বয়স হ'লে চকুৰে ভালকে চকু
নেদেখে ধৰিব নোৱাৰে সেইটো, স এই সেইটো কি জানানে সেইটো বস্তুটো তুমি অকমান একচ্চেপ্ত কৰিবও পাৰি, কিন্তু এই যে আজিকালি বিশেষকে কিছুমান বোৱাৰী মানুহো তোমাৰ এনেকুৱা, মই আমাৰ ঘৰৰ ওচৰৰ ওচৰতে খুৰী এজনী আছে দেই, ইমানেই লেতেৰা নহয় মানে কি ক'বা আৰু মানে তাইৰ কাপগেইটা তাকে চাও, অঁ কোৱা।
অঁ এই নহ অঁ কিছুমানৰ লেতেৰা থাকে বাৰু হেৰি ৰি নহয় মই মানে এটা কথা ক'ব বিচাৰিছো ছিলো নহয় এইটো কি বুলি কয়, আজিকালি মানে সেইটোতো সেই টোয়ে বাৰু মই সেইটো কথা মই ক'বলৈ যোৱা নাই কাপ কেইটা বুলি কওঁতে মোৰ কাপ কেইটামান অৰ্ডাৰ দিব লাগিছিলে বুইছা।
অঁ।
সেইটো কাৰণে অকমান চাই দিবাচোন তুমি।
ঠিক আছে ঠিক আছে চাই দিম দিয়া।
মোৰ মানে কাপ কেইটা বহুত ইম্পৰ্টেণ্ট হৈ আছে। আছে মানে মোৰ, নিজৰ সেই গতি নাইকিয়া নিচিনা দি
অঁ এ নহয় কি হয় জান নে তুমি বস্তুতটো হ'লেও চাবাচোন
মই বহুত পহো মানে পহিলে গুচি
এ নহয় কিছুমানত তোমাৰ ধৰি লোৱা বস্তুতটো বস্তুতয়ে তুমি মদুৰা নিচিনা হৈ যায়। কিন্তু কিছুমানত তুমি চাবা, তোমাৰ কিছুমান মানুহে মানে সেই আমি যে ধৰি লোৱা এতিয়া চাৰ্ফ কণ দি বা চাবোন কণ দি পেলায় যি ধৰণে আমি ধুওঁ ধৰি লোৱা মাৰি বা চুক কানি কিছুমান মানে সেইটোওঁ নকৰে কৰে সেই খুৰীজনে তেনেকুৱা মানে আৰু এনেকুৱা বিস্কুট দিলে নহয় প্লেটখন আমি এতিয়াও পানী অকণ দি হলেও ধুই থওঁ সেই খুৰিজনীয়ে পানী অকণ দিও নুধুুৱে তেনেকৈ থৈ দিয়ে আকৌ তেল চেল লাগি থাকিলেও তোমাৰ তেল চেল লাগি থাকে তেনেকৈয়ে থৈ দিয়ে মানে সেই বস্তু বোৰ দেখিলে কিবা লাগি আহে তাৰ মানে তাকে তাৰপিছত ভাত পানী বনালা নাই
এ ভাত মায়ে বনাই মেলি থৈছে মই পিছত খাম আৰু হ'ব দিয়া ঠিক আছে
ঠিক আছে হয় দিয়া